হেল্ল' অ', কি কৰি আছা? একেলগে গ'লো।
অ', কি কৰি আছা?
মই মাত্ৰ আম খালোঁ।
অ', খালি আম? মই এইয়া যিহটি অথনি ক'ল কৰিম ভাবিছিলো। পিছত কথা পাতিম ভাবিছ ছিলো পিছতে ইয়া কামৰ ওপৰত কাম আহিয়ে আছে। আজি মানে বেছি মানুহ নাই যে।
অ'।
সেটো কাৰণ এতিয়া মোৰ কাম পুৰা ফ্ৰী, কোৱা। এতিয়া।
অ', চুটি নেকি কাম।
নাই চুটি হোৱা নাই দেৰি আছে টাইম টো টাইম মানে কাম শেষ হ'লেও মই যাব নোৱাৰি।
অ'।
দেখিছানে? উম। টাইমত অ'।
সন্ধ্যাতে নেকি অলপ পিছত মানে ধুপাকা তে জ্বলাম আৰু।
অ', এইত এই অ', চাগে। আজি ৰাতিহে শেষ হ'ব।
কালি ৰাতি পুৱা শেষ হ'ব নেকি?
আজি ৰাতি এনেকাই হ'ব।
অ'। তোমালোকৰ মা কৰিছে নে আজি?
অ', আজি মোৰ মাতো কৰি আছ
অহ।
তাৰপিছত এয়া ফুৰৰিব যাবা নে ক'তবা?
হেল্ল'।
অ', ফুৰিব যাবানে ক'তবা?
অ', যাম, চানডেত যাম মৃত্যুঞ্জয়।
অ', নাই এনে ব'ল না কুতবা যাওঁ।
ব'লা, ক'ত যাবা?
ব'লা আম, এয়া আমাৰ কি কাজিৰঙগা ফালে।
নো ব'লা তেন্তে।
কিয় যাবা?
অ'।
কেতিয়া যাবা?
টাইম মিলোৱা তুমি।
উম, ব'লা আমি আহিবা টুৱেন্টি এইটতো তুমি যাবা ন' মৃত্যুঞ্জয়।
অ'।
টুৱেণ্টি এইটত তুমিটো মৃত্যুঞ্জয় যাবা।
অ'।
তেনেহ'লে জুলাইতে যাওঁ।
হ'ব কোনে মানে মোৰো কেটাত ফেন যাব তোমাৰ তোমাৰো কেইটা পেন লৈ ল'বা।
অ', অ', অ', লম।
অ', কিহত দি যাবা পাৰ্চনেল নেকি ভাড়া?
এ ট্ৰেইনতে অ, ট্ৰেইনতে যাম। ভাল লাগিব ট্ৰেইনত গৈ কিনে ৰীলচ চিলচ বনাম।
অ, এ অ, আহি মানে আহোতে কিমান টাইম লাগিব?
বছি টাইম নালাগে।
কিমান লাগিব?
এইটো মোৰ মই নাজানো নহয় মই প্ৰাইভেটততে গৈছো মানে ইয়ত নাই প্ৰাইভেটত কি দূৰ আছে ইয়া ইয়াৰ পৰা।
অ, আৰ ট্ৰেইনত গ'লে দূৰ নহয়?
নহয়। এই তোমাৰ চৰ্টকাট ৰাস্তা আছে ন'।
ট্ৰেইনবোৰত একেবাৰে স্পিডে যাব ন'।
অ',
অ',
আজি ভাবিছিলোঁ গুৱাহাটী যাম বুলি প্লেনিংটো হোৱাই নাই বৰম বৰ্মা-বৰ্তাৰ লগত যাম বুলি ভাবিছিলোঁ পিছত ঘৰৰ মানুহে কোনো নাযায়। ক'লে যে ইমান ভিৰ
ট্ৰেনবোৰ গৈছে।
ক'লে যে, উম, এতিয়া গৈ কিনেটো
কি ক'লা?
তই কি এতিয়া গৈ কিনি কি কৰিবি? আৰু এতিয়াতো পূজা ঘৰত সোমাব মন্দিৰত, সোমাবই নিদিব।
অ',
এনেকে ক'লে এতিয়া গৈ কিনে, মই কৈছো মেলা চাম।
এই কিমান যে কবিৰাজ বোৰ গৈছে কালা, কালা, ব্লেক, ব্লেক ড্ৰেছ পৰি।
অ',
এইবোৰ কিয় গৈছে?
অ', যায় মানে অ', এইটো মানে এই এই পূজাটো মানে বহুত মেইন ন'। এইবিলাক কৰিলে মানে, বহুত সিদ্ধি প্ৰাপ্ত কৰে।
সিদ্ধি পাপ নকৰে। ক-কবিৰাজ বোৰতো, তা-সিহঁতৰ সুবিধাৰ কাৰণে কাম কৰে।
অ', এইটোৱে খিদ্ধি প্ৰাপ্ত কৰে, কোনোবা বেয়া কামত ইস্তেমাল কৰে কোনবা ভাল কামত।
কিন্তু ঠাকুৰ এনেকা ভগৱানলৈ বেয়া কামত, যাব নালাগে ন' ভাল কাৰণে যাব লাগে, যে তোমাৰো ভাল হয়, আৰু তোমাৰ লগতো দু টা মানুহৰো ভাল হয়। অ', এইটোটো হয়। ইমান বাহিৰৰ বাহিৰৰ পৰা ছোৱা মানে মানুহ আহিছে কবিৰাজবোৰ।
উম,
আৰু বাহিৰৰ টুৰিষ্টবোৰো ইয়াতে কামাখ্যা মন্দিৰ, ফুৰিব আহিছে।
সিহঁতে চব তন্ত্ৰ মন্ত্ৰ কৰিব, তাৰপিছত কোনোবা যদি মানে ঘৰৰ কাৰণে কৰে কোনোবা ক কাৰো বেয়াৰ কাৰণে কৰে। কোনোবা ভালৰ কাৰণে কৰে। কোনোবা বেয়াৰ কাৰণে কৰে।
অ অ।
ইয়াতে
বাহিৰৰ টুৰিষ্টবোৰ তেনে ফুৰিব আহিছে, মন্দিৰ চাব আহিছে।
অ সিহঁতেতো চাবই আহিছে।
দৰ্শন কৰি আহিছে আও আমালোকৰ ইমান ওচৰত তমালোকে যাব নোৱাৰো চাৰি ঘন্টা ৰাস্তা চাগে হ'ব। চাৰে থিনি ঘণ্টাত আমাৰলকে যাব যাব নোৱাৰো বাহিৰৰ পৰা টুৰিষ্ট আহি কেনে ফুৰি যাই আছে।
মেইন কথা ভগৱানে মাতাই নাই। আমাক সেইবাৰ মাতিছিলে আমাৰ পুথিত কেতিয়াওাবা মই যোৱা নাই। যাব লাগিব। ভাবিছিলো এইবাৰ যাম ভাবিছিলো এইবাৰ যাম বুলি এবাৰো হোৱা নাই। নে এডমিছন পৰি গ'ল ন আৰু এডমিশনত
ক'ত এডমিশ্যন ললা?
লম লোৱা নাই ন।
লোৱা নাই এতিয়াও?
ন খুলাই নাই আমাৰ।
এ চি টিৰ এডমিশন হৈ আছে চাগে।
উম, প্ৰাইভেটত এতিয়া কৰা নাই এয়া দেওবাৰৰ পৰা ষ্টাৰ্ট হ'বহে।
তুমি খবৰ লৈছা? তোমাল অনল কৰিব লাগিব নে ই কৰিব লাগিব।
অনলাইনতটো কৰিব লাগিব উম, তাতে যাবও লাগিব।
অ, অনলাইন কৰাৰ পিছত তোমালোকক মাতিব ন ফাৰ মিষ্ট এনেকা কৰি
অ, এনেকা কৰি মাতিব।
অ', মোৰ ফ্ৰেণ্ড এটা আছে নহয় সিহঁতৰ বোলে এনেকা অ, মানে অপেন পঢ়িব সিহঁতে তেওঁ থাৰ্ড চেম হৈ চাগে থাৰ্ড না ফৰ্থ চেম? মোৰ ক্ল'জ ফ্ৰেণ্ড হেতে।
হাহ?
মোৰ ক্ল'জ ফ্ৰেণ্ড।
অ', অ', অ', এনে
মোৰ দুশ্মন ক্ল'জ ফ্ৰেণ্ড নহয় দুশ্মন।
অ', অ', লাইফ টাইম দু-দুশ্মন ন?
লাইফ টাইমৰ দুশ্মন লাইফ টাইম নাথাকোৱে দুদিন এদিননে থাকি বচাকে এদিনও নাথাক কে আজিৰ দিনটো মানে ৰাতিপুৱা লৈকে ঠিক আছিলে এতিয়া মই এৰি দিছো।
হহ, কিয়?
সেই মোৰ মানে অশান্তি লাগি গৈছে কুতটা পালি থৈছে মোক মোক এনেকে কা ফিল হৈ আছে।
অ', এহ, বাদ দিয়া তাই কি প্ৰাইভেটত কৰিবিব ন।
তাই বেদে পৰকচ নপৰক জহৰ নামত যাক দেখা দৰকাৰ নাই।
উম।
অশান্তি হৈ গৈছো মই একেবাৰেত সঁচা কথা।
কি কম আৰু
কোৱা তাৰ পিছত তোমাৰ
তাৰপিছত ব'লা আমি তুমি মই তুমি তাৰপিছত আমাৰ চাৰি পাঁচটা লগৰ বলা ফুৰি আহোঁ কাৰণ ঘৰত কিমান বহি থাকিবা।
আহ কি কি লৈ যাবা লগত টেকি?
খোৱা বস্তুটো ল'বই লাগিব। নহ'লেটো নহয় ন'।
শুনা মই কৈ আছোঁ, এটা এটা যি কোনো এটা মানে টি চাৰ্ট এনেকা টাইপত লৈ লৈ ল'বা।
অ'।
তাৰপিছত খোৱাৰ বস্তু ল'বা।
অ', অ', এইটো তোলো।
অলপমান পইচা ল'বা।
এইটোতো লোৱা বস্তু, এইটোতো সবু ল'বই লাগিব ন'। এইটোতো আইডিয়া নাই। সেই যিমানেই লাগক অলপ বেছিকে লৈ ল'বা যাতে পুৰা হৈ যায়, উম।
অ'।
যাতে ফূৰিব গ'লে মানে শৰ্টেজ নহয় বুজিলা।
অহ।
তাৰপিছত কোৱা।
কোৱা তুমি।
খবৰ পাতি ঘৰৰ চবে
ভাল আছে, তোমাৰ?
অ',
তোমাৰ ঘৰৰ কালাৰটো না পুৰা ৰামধেনুৰ কালাৰ।
অ, এইটো বৰ্তাই কৰিছে কি কম।
আমাৰ ঘৰৰ কালাৰ তটো এনেকা এক চাইডৰ পিংক এক চাইডৰ গ্ৰীণ।
উম, উম, আমি কৈছিলো যে ভাল কালাৰটো কৰিবিব হা যেনেকা আজি নতুন ডিজাইনন বনাইছে ন ওলাই ন মই ভাবিছো এইবিলাক কৰিব এই নিলা অ, তাত হাল লাইট কালাৰটো ভাল লাগে আজিকালি। উম, এই লাইট কলাৰ ন নলগাই কিনে এইয়াৰ চকুত-চকুত যে লাগি যায় বেছি। লাইট আহ ল গ্ৰীন অৰেঞ্জ তাৰপিছত তাৰ কি? গ্ৰীন অৰেঞ্জ ৱাইট মানে পুৰা ইণ্ডিয়া ইণ্ডিয়াৰ জাতীয় পতাক যে
অ',
ফ এই ফ্লেগ বনাই অ, অ'।
হোৱাইট ক'ত কৰিছে?
দেখাম তোমাক ৰ'বা ফ্লেগ বনাই দিছে, ফ্লেগ।
অ', আমাৰ লগত কি কৰিছে কোৱাচোন, এটা গ্ৰীণ টাইপ মানে তোমালোকৰ গ্ৰীণটো বেছি কালাৰ আমাৰটো ইয়-ইয় অলপ ইয়াল' টাইপৰ গ্ৰীণটো ন'। টো গ্ৰীণ কৰিছে এফালে গ্ৰীণ আৰু এফালে পিংক।
তথাপিওটো ভালে আছে, অ'। তথাপিও ভাল আৰু আমাৰটো যে, উম।
তোমাৰ ঘৰৰ বাহিৰত কালাৰ পৰিছে ইমান ডাঠ, ডাঠ।
আৰু বা মানে কোনোবা চালে যে লাইটত আন্ধাৰত মানে লাইট দিলে যে। ইমান চকুত চকুত বেছিকে মানে পৰি যায়। ভালেটো।
অ'।
কাপ কা নাই। মোৰ বহুত ডাৰ্ক কালাৰ।
উম, হ'ব পিছত কৰি আছোঁ অ', মই।
অ', অ'।
উম।